এ এইফালে ওলাই আহিছো, তুমি কি কৰি আছা?
মও এনেই ইফালে ওলাই আহিছিলো।
অ পিছে ক'তো ওলাই যোৱা নাই নেকি?
এ চাহ তাহ খালা নে নাই বাৰু? হে? মই এ চাহ অকন খায় কিনি অকণ ওলাই আহিছো।
অহ।
তাকেই খবৰ খাতি?
খবৰ ভাল ভাল ভাল, তোমাৰ ভাল?
মোৰো ভালে দিয়া। অঁ ঠিকে ঠিকে চলি আছে অঁ এ ভোজ এটা খাব লাগিছিলে।
অ ভোজটো খাব লাগিছি বাৰু, কেতিয়া মানে খাবা?
কেতিয়া মানে তোমাৰ, কেতিয়া মানে খালে ভাল হ'ব।
বস্তু তুমি তুমি অহা অহা টাইমত খাই দিম নেকি?
অহা দেওবাৰে অ তাৰিফ কি কিহেদি খাম বুলি ভাবিছা, কিহেদি খাম বুলি ভাবিছা?
দেওবাৰ মানে আমি ভালো হব, গাহৰি মাংস আনিব পাৰিম।
অহ।
গাহৰি লৈ আহিম আৰু পোৱালি সাতটা আঠটা মান হ'ব লাগে নে বেছিয়ে হয়।
অহ। পিছে হেৰি, শুনাচোন হেৰি মোক মানে গাড়ী এখন লাগিছিলে।
অহ কি গাড়ী লবা।
আমাৰ এই হেৰি মানে বাইক আৰু মোক বুলেট এখন লাগিছে ক্লাছিক থ্ৰী ফিফটি।
কি লাগে, কি লাগে?
বুলেট বুলেট।
অ' কি বুলি কয়, ছেকেণ্ড হেণ্ড নে নতুন।
ছেকেণ্ডহেণ্ড ছেকেণ্ডহেণ্ড।
অহ' মোৰ এই লগৰ এটা চিনাকি আছে। তাৰ দোকান আছে এনেকা ছেকেণ্ডহেণ্ড ডিলাৰ, তাক মই সুধি চাম ৰখা।
অহ' সুধিবাচোন। এনেই কিমান মান বাজেত আহে, কিমান মান আহিব চাগৈ। কিমান মান আহিব চাগৈ?
বুলেট তোমাৰ বুলট কে বি এছ চি লাগে নে বি এছ ফ্ৰৰ লাগে নে
বি এছ, বি এচ থ্ৰী লাগিছিলে।
বি এছ থ্ৰী টো পোৱা ইমান এটা চাঞ্চ নাই বাৰু তুমি বি এছ ফ্ৰৰখন চোৱাচোন।
চাউন টাউন অকন থকা লাগে মানে আৰু।
চাউণ্ডটোতো হ'ব বাৰু, তুমি মই তাক সুধি পেলাই তোমাক মই ফোন কৰিম ন।
অহ হ'ব হ'ব।
বি এছ ফ'ৰ, বি এছ ছিক্স জি বুলি বুলেট পাও নকমা, কিমান মানৰ ভিতৰত লাগে তোমাক?
এক লাখ মানত।
এক লাখ ন
অ।
কিবা এটা কম মই কমাই দিম দে কিবা এটা, মই তাক সুধি পেলাই। নহলে তোমাৰ এই নম্বৰ হোৱাটছাপ আছে না তোমাৰ।
আছে আছে।
মই তোৰ তালৈ কথা পাতি মই তাৰ নম্বৰ তোমাক মই দি দিম।
অহ হ'ব, অহ।
উম।
এনেই বিজনেচ চিজনেচ কৰিবা নেকি?
বিজনেচ কৰিব পাৰি, কি বিজনেছ কৰিবা মোৰ মানে বিজনেছ আৰু আছে আছেই মানে বিজনেছ চলি আছে বাৰু মোৰ।
কিহৰ বিজনেছ, মই তোমাৰ এই ফিচাৰী খুলিম বুলি ভাবিছিলো।
অহ খুলিব পাৰা বাৰু পাৰ্নাৰশ্বিপত খুলি ললেই হ'ল।
পাটনাশ্বিপত ন, এ পাটনশ্বিপত এনেই লাভটো বেছি হয় নি?
লাভ হয় লাভ হয় পাৰ্টনাৰশ্বিপত লাভ হয়।
অহ, এনেই খুলিব পাৰি ন।
পাৰি পাৰি মোৰ মানে বিজনেছ চলি আছে বাৰু মই মানে সেইটো টাইমত টাইমেই নাপাওঁ মানে এনেকে হেৰি কৰিবলৈ, চাওঁচোন তাৰ অকমান টাইম এটা উলিয়াই মই তোমাৰ লগত লাগি দিম বাৰু।
অহ অহ এনেই তোমাক কিহৰ বিজনে
মোৰ এইয়া দাম দাম্পাৰ তিনিখন আছে, জে চিপি দুখন, তাৰপিছত আকৌ বাছ চাছ এনে আছে আৰু এনেও চলে আৰু বাছ দুখন আছে। আলৰাাবাস সেয়াাই তাৰপিছত এতিয়া বালি চালি পঢ়ে আছে বাৰু এ দাম পাৰ তিনিখনে।
অঁ।
আজি, জে চি বি কামত লাগি আছে বাৰু।
হ এ মোৰ মানে হেৰি লাগিছিলে - লাগিছিলে মানে হেৰি মানে আমাৰ কি ক'বাত গৱৰ মানুহখিনি ক'ৰবাত যোৱাৰ কথা কৈছিলে।
উম উম।
গাঁৱৰ মানুহ খিনি কৰবাত যোৱা কথা কৈছে।
অঁ ভ্ৰমণ যাব নহ?
তোমাৰ মানে অাম মন্দিৰলৈ যাব
অ' অ' হ'ব মোৰ ম মোক কণ্টেক্ট দিবা মই হ কৰি মোৰ বাছ আছে যেতিয়া।
কিমান মান ল'বা এনেই আপডাউন?
অগ্ন মতো কোন কণটা আছিল মই পাহৰি গলো নহয় এতিয়া
শিৱ শিৱসাগৰ।
শিৱসাগৰ ন? কেইজনামান যাব এতিয়া?
তোমাৰ ফুল তোমাৰ ফুলেই হ'ব চাগে। পছখন পাছখননে কিমান কিমান কিমান চিটাৰ?
ফটি ফাইভ ফটি ফাইভ মে ফিফটি এনেকা হ'ব আৰুিনা
আচ্ছা আচ্ছা। ন ফুলিয়ে গ'ল হয়
অ' ফুল যাব ন?
মানে এনেই চল্লিছ হাজাৰ মানে হ'ব নে?
চল্লিশ নাই চল্লিশ নহয় এয়া মান হ'ব থাৰ্টি টুৱেণ্টি ফাইভ এনেকুৱামান হ'ব
তটা কম বেছ কৰিবা আৰু আৰু অ হবব
অ কেতিয়া মানে যাব ভ্ৰমণটো
তেতিয়া মানে তোমাৰ এই জুলাইতে যাব নেকি
জুলাইক ন
হ
অ হ'ব বাৰু তুি মই ফোন এ কৰি কণ্টেক্ট তোক কৈ দিবা কি আছে ন
অ
উম
এ সাতব চাটিব যোৱা নাই নদীত
নদীৰ এতিয়া বৰ্তমান সাঁতুিব জাই কিয় কচোন
ক
এয়া এতিয়া পানী বাঢ়ি আছে ন এতিয়া আৰু তেতিয়া জানাই কেনেককা অৱস্থা চল চিটুৱেচন চলি আছে এতিয়া
তুমি সাটিব জানে ন জানো
সাঁতিব বৰ্তমান জানো বাৰু কিন্তু মই যোৱা নাই
অঁ
এতিয়া মাকতে সাঁতুৰি আহিলো বাৰু
অ মই সাজলৈ যোৱা নাই এ তাকে ভাবিছো ভালো তোমাৰফালে যাৱ নেকি এপাক, যাবা নেকি
কেতিয়া মানে যাবা
কেতিয়া মানে পৰহিলে মানে বোলে যাওঁ বলা
পৰি অ পৰিমণেও যাব পাৰি এটা কাম কৰো নেকি মোৰ তোমাৰ লগত দুটামান ওলাবা মোৰ লগত তিনিমান লৈ ল'ম মোৰ কাৰ সিদিনা মই মাজতে ল'লোঁ বাৰু মই কাৰখন
কি ললা
এই মই স্কপিঅ এন এখন লৈছোঁ
স্কপিঅ এন এখন আছে তাৰপিছত আৰু ব্লেক ফৰচুন এখন আছে আৰু বলেৰোখন আছে সেই দুখন মানে ঘৰতে আছে স্কপিয় এন খনকে লৈ যাও নেকি ন
আগত অ আগৰ ফৌৰচোনাৰ খন কি কৰিলা
তেল ভৰোৱা টো যোৱা হয়া তেল ভৰাই হেৰি কৰি দিম খোৱা বোৱাটো মই দিম তোমালোকে কিবা এটা টো আৰু এনেই
কিবা কিবি খোৱা কৰা ন
মানে মই খোৱা বোৱাটো আৰু তাতো ভোজে খাব যাম ন এনেই পিকনিক টাইপৰ মান অ মই এয়া তেল ভৰোৱাটো মই হে কৰি দিম তুমি খানা তোমালোকে কিবা এটা এনেকে মিলা আৰু ময়ো দিম বাৰু বেছিকে
অ অ হ'ব
উম সাততা ছটা সাতটা মান হ'লেই হ'ল ন
সাতটা ছটা মান অ এ বেছি পোৱালি হও ভাল নালাগে ন।
নালাগে সাত ছটা মান পালি হ'লে হ'ল।
হেইৰিত অ তাকে ভাবিছো বিজনেচটো বোলো আৰম্ভ কৰিব লাগিছিল টকা পইচা নাই হাতত। হয়নে ত বো বিজনেচটো আৰম্ভ কৰিব লাগিছিলে বো টকা পইচাৰ হাতত নাই।
অ তোমাৰ মাতটো মানে ভালকে অহা নাই মানে।
আহ
অ' একো নাই দোনে দুটাই পাটনাৰ ঘৰত কৈ দিম মই কঁঠাল অ' পিছে তুমি কাৰ চাৰ লোৱা নাই নেকি বৰ্তমান?
এখন লওঁ নেকি, প্ৰথম বাই প্ৰথম বাইকখন লৈ লওঁ।
কিয়, অ' বাইকখন লৈ লওঁ।
অহ'
উম।
এনেই কি এ কাৰ কিমান অনা চুইফটিত
হে হে
এই চুইফ্ট বিলাক কিমান মান আহিব, চুইফ্ট ডিজাৰ?
অ' হে হে
ছেকেণ্ড হেণ্ড এই ফাৰ্ষ্ট হেণ্ড ল'বলৈ ইমান পইচা নাই নহয়।
অ' তুমি কি কাৰ ল'বা বৰ্তমান?
মই চুইফ্ট ডিজাইৰ খনে লওঁ নেকি?
চুইফ্ট ডিজাইৰ ন তুমি পাই যাবা চাৰে চাৰি তিনি মানত
পাই জাম ন অ'
কেতিয়া মানে ল'ম বুলি ভাবিছা?
এতিয়া মানে তোমাৰ এই আৰু পাঁচ মাহ মানৰ ভিতৰত
অ' হ'ব, মই মোৰ এই লগৰটো আছে, দোকান আৰু টেনশ্যন নাই, এতিয়া মই তো তাকে কৈ দিম আৰু ন।
অহ'
অহ'। পিছে মই দু দোকানখন খুলিছা গম পোৱ নাই? এ গেলামালৰ দোকান এখন খুলিছো টাউনত। যি বস্তু পোৱা তাই লাগে সে বস্তুৱে পাব তাত।
অঁ আচ্ছা।
আজি মনে বস্তু পোৰা ভৰাই দিছো মানে আজি এভেই লেবল বস্তু ভৰাই দিছো মানে।
কেতিয়া অপে অপেনিং কেতিয়া কৰিলা?
অপেনিং হ'ল দুমাহ মানে হ'ল।
অহ।
তোমাক মানে কল কৰিব পোৱা নাই ন এতিয়া। সেইকাৰণে আকৌ আজি মানে কলো আৰু, উম। এতিয়া পৰহি মানে ফিক্স হ'ব ন যোৱা ন ভালুক পুং?
পিনে যোৱা ঠিক হব আৰু বিজনেচটো কি কৰা? বিজনেচটো কি কৰিবা তুমি? বিজনেচটো
অ বিজনেচটো বিজনেচ কৰিম কৰিম কৰিম।
অ ফিচাৰীটো কৰিবা নে কোনটো গাহৰি গাহৰিকে পোহো নেকি?
গাহৰি পুহিবা গাহৰি লোকেল মুৰ্গী এনেক ফাৰ্মো খুলিব পাৰা বাৰু।
অ এনেই ই ইউটিউব চিটিউবততো গাহৰি পোহাই বেছি ন। এ মোবাইলে চোবাইলে বোলো মাৰিলে গাহৰি পোহাটোৱে বেছি দেখাই দেখোন।
অ আজিকালি সেয়াই থাকিব মূৰ্গী এনেকা মূৰ্গী ফাম খোলা ইউটউবত সেইবিলাকে চাই থাকিব পাৰি ন। দেখাই থাকে এই বিলাক সেয়াই। অ। পিছে কতো ওলোই যোৱা নাই নেকি?
বাকী সেইয়াই।
হেল্ল' পিছে ক'তো ওলাই যোৱা নাই নেকি?
মই তো মানে তেনেকৈ যোৱা নাই যাম বুলি ভাবিছো ভালুক পুংলৈকে যাওঁ আৰু। ন পৰহিলৈ মানে অ ভালুক ভালুক পুংৰ পৰা আহি- পেলাই তোমাৰ বেলেগ এটা জেগাত যাম।
অ ক'ত যাবা পিছে?
ক'ত গ'লে ভাল হ'ব এনে।
হা হা।
কত গলে এনেই ভাল হব?
এতিয়া চাওঁ নেকি ন।
কত যাবা এনে কোৱাচো-
মেঘালয় যাওঁ মেঘালয় এনে দাৰ্জিলিং এনেকে যাওঁ কি কোৱা। মোৰ গাঁৱলৈয়ো যাও ধুনীয়াকে। তেতিয়া মোৰ গাওঁলৈ ধুনীয়াকে যাওঁ।
অ অ'।
হৈ যাব।
তোমাৰ এনে বলেৰ'খনে কিমান মাইলেজ দিয়ে।
হাইৱেত দিয়ে বিশ মান এনেকে। এ গাঁৱলীয়া আছে এনেকে এঘাৰ দহ এনেকে দিয়ে।
এঘাৰ মান দিয়ে ন অ।
যাব পাৰি ন মেঘা অকন দূ দূৰ ট্ৰিপ। এতিয়া চাওঁ ম মেঘালয় দাৰ্জিলিং যাওঁ কিবা এটা ন এনেকৈ আছোঁ ওলাই পেলাই লগৰ কেইটামান লগ লওঁ ন।
অ তুমি ইমানটো গাড়ী চলাব পাৰিবা?
পাৰিম পাৰিম পাৰিম এতিয়া নিজৰে গাড়ী আছে যেতিয়া আৰু।
সেয়ে টেনচন নাই আৰু।
টেনচন নাই টেনচন।
অ অ।
তোৰ মেঘালয় যোৱা যদি মোৰ লগৰ তাত সনেকে এনেকে এনেকে ভাড়া দিয়া ৰুম আছে বাৰু।
অ।
তাতে মানে লগতো কিবা এটা কৰি পেলাই আমি এনেকে থাকিব পাৰিম আৰু।
আহ অ।
ন পালিয়ে যাম ন।
ছটা সাতটা মান। গুচি যাম আহ।
উম ভাবি যাব পাৰু তুমি আমি তো মই তাত তালত কথা পাতিম। মই তাৰ লগত কথা সুধম মই লগ তাক ফোন কৰি পেলাই কিবা মিলাই দিম আৰু ন।
অ হব হব।
অ।
উম।
যোৱাটো ট্ৰিপটো কেনচেল নকৰিবা বোলো।
এ না না টেই নকৰো
অ একোনাই হ'ব বাৰু
অহ
ট্ৰিপ ট্ৰিপটো কেঞ্চেল কৰিলে বেয়া লাগিব আৰু
সেইটোৱে টো অ যোৱাটো ফিক্স হবই আৰু ন
যোৱাটো ফিক্স যোৱাটো একম হাড্ৰেড এ ট পাৰ্চেন ফিক্স
এনেই মই দুটামান পোৱালি মিলাম বাকীকেইটা তুমি মিলাব পাৰিবা
যাব আও মোৰ লগত যাব মোৰ লগত পোৱালি ডাঙ ডাঙ কি আছে মানে এই মানে তিনিটা চাৰিটা পোৱালি গৈও ভালাগে ন সেইকাৰনে বেছি কৈ পোৱালি লগ ধৰিছো যাব গৈ ভাল লাগিব আৰু
অ গোটেই' কেইটা গ'লে ফূৰ্তিও হ'ব বহুত দিন লগো পোৱা নাই
ফূ্তি অ সেইটো ভাল লাগিব না লগৰ খিনি লগত যাম তেতিয়া অলপমান চিল কৰিমান না
অ
এলৰ এলাৰকো লৈ ল'ম ন
তাকে অ কোৱা কোৱা হা